অ শুনিছা মই মই মই এনে মোবাইল ফোন। তেতিয়া চাইছিলো ৰ'বা অলপ।
খোৱা লোৱা হ'ল এ আছো ৰবা এনেই আছো। ভাত খাই পেলাই বহি আছিলো অলপমান খোৱা লোৱা হ'ল।
অ অ খালো খালো খালো ৰবা।
অ আজি পিছে কি হল কি হেৰে ভাত খালা?
অ এনেই আজি এয়া। আলু আলুৰে খালো ৰবা আলুৰ চব্জিৰে পাছে।
অ পিছে মই ভাবিছো আজি তোমাৰ লগত অলপমান অসমীয়া খাদ্যৰ বিষয়ে আলোচনা কৰিম। কৰো নেকি।
অ পাৰি পাৰি নিশ্চয় কাৰণে এইটো খুব ভাল এটা। এটা বিষয় ন আমাৰ অসমীয়াৰ প্ৰিয় খাদ্য। যিহেতু পাৰি পাৰ কোৱা কোৱা।
হয় চাবাচো আজিকালি এনেকুৱা হৈছে আগতে আমি অসমীয়া খাদ্য বুলি ক'লে এ ঘৰ আমাৰ ঘৰত পাচলি নাই মাহঁতে বাৰীৰ পৰা বাৰীত গৈ কচু ঢেঁকীয়া। লাওৰা সেইবোৰ লৈ আহি সেইবোৰ লৈ আহি আহি পেলাই বনাই ইমান এটা সোৱাদ। লাগে কিন্তু আজিকালি চাবা আজিকালি ল'ৰা ছোৱালী সেইবোৰ চিনিয়ে যেন নাপায় তেনেকুৱা হৈছে আজিকালি তেওঁ লো- ফাষ্ট ফুড বা মাংস সেইবিলাক বিৰিয়ানী হওক পোলা সেইবিলাকে যেন চিনি পায় কিন্তু সেই সোৱাদবোৰ কিন্তু এই এইবোৰত পোৱা নাযায় কাৰণ এইবোৰ হৈছে মচ মচলা দিয়ে সকলোবোৰ ভৰ্তি কৰি থৈ দিয়ে কিন্তু আমাৰ আগৰ দিনৰ সোৱাদবোৰৰ দৰে কিন্তু এতিয়া সোৱাদ নহয় নে কি কোৱা তুমি?
হয় হয় মইয়ো এইটোৱে ভাবো ৰবা। এ আমাৰ যিমান কি হওক মানে আমাৰ নিজৰ ঘৰৱা খাদ্যটোতে আমাৰ মানে ভাল খোৱাদ থাকে সোকতে ভাত দাইলে হওক যিয়ে হওক আমাৰ সিটোও ঘৰ মানে সোৱাদ আৰু তাইয়ো আমাৰ নিজৰ দেহৰ বাবে আমি ক্ষতি কৰি লও আছে তোমাৰ প্ৰিয় খাদ্য কিনো
তেনেকুৱা কঠীয়া খাদ্য বুলি ক'ব গ'লেতো এটা নহয় বহুতে আছে বাৰু তাৰে মাজতে চ মাটি দাইল তাত কঁঠালৰ গুটি দি বনোৱা সেইখন কিন্তু মোৰ বহুত প্ৰিয় আৰু ইফালে কলদিল ভাঁজি, কিন্তু আজিকালি আমি কলডিল বাৰু কেতিয়াবা মাংস মূৰ্গি মাংস ঘৰেও বনাই খা তেনেকুৱাকো বহুত ভাল লাগে তুমি খাই পাইছানে সেনেকুৱাকে?
নাই নাই মই এনেকুৱা খাই পোৱা নাই নিশ্চয় মই বনাই চা কৰিম খাবলৈ বা বনাই বনাই নিজে খাম আৰু অ মোৰ তুৱে আ পনী এ পনীৰ আৰু এনেকে ভাত ভাতৰ লগতে মানে মই পনীৰ দিলে এনেকুৱা খাব পাৰো আৰু।
হয় আচলতে হয়। আৰু আচলতে কি হয় আচলতে আমি অসমীয় বোৰতো ভাতৰ কাৰণেই পগলা মানে কি কোৱা আমাক বাহিৰত গ'লেতো মানুহে ভতোৱা বুলি কয় আৰু চাবা চোন তুমি গৰমৰ দিনত পানী দিয়া ভাত দালি দাইল বতাহ তাৰ লগত ধৰি লওক বিলাহী পিটিক কা বেঙেনা পিটিকা সেইবোৰৰ সোৱাদ কিন্তু বেলেগ সুকীয়া নে কি কোৱা তুমি?
হয় এইটো এতিয়াচোন আমি কিটা মানে এই বাহিৰৰ খোৱাদৰ লগ বাহিৰৰ বস্তুৰ লত আমাৰ নিজৰ ভাতৰ এইটো মানে সাদ আমি কেইটা মানে তুলনা কৰি ব নোৱাৰো দেই ভাতৰ সোৱাদ বহুত তে ধুনীয়া আৰু মানে যেতিয়া আমি এ ধৰা আলু ভাজি দাইল ভাত তেনেকেও পাই যাও বা দায়িত্ব নহলেও চলি যাব মানে আলু ভাজি ভাত বাকী তা চাতমি বা আছাৰে খাই একদম নিজৰে ভাল লাগি যায় ন এনেকুৱা খাই
হয় হয়। আৰু আৰু কেনেকুৱা অহা নহয় তুমি চাবাচা কল পচলা। এইবোৰ আমাৰ অসমীয়া খাদ্য সেনেকুৱা আজিকালি যে ল'ৰা ছোৱালী সেইবোৰ চি সেইবোৰ আজিকালি ল'ৰা ছোৱালীয়ে যেন চিনি নোপোৱাৰ দৰে হৈ গৈছে আজিকালি অৱশ্যে কমিও গৈছে সেইবোৰ আৰু কিন্তু তাৰে মাজতে আমি দেখা পাওঁ যে চাবাচোন এই টিভি কিছুমানতে আমাৰ অসমৰ যেনেকুৱা মাছ আমি টেঙা দি খাওঁ ঔটেঙা বা হওক বা টেঙা হওক তেনেকুৱা কিন্তু কিছুমান শ্ব বিলাকত আজিকালি বনোৱা দেখা পোৱা গৈছে নে কি কোৱা তুমি দেখিছানে?
দেখিছো দেখিছো মই বহুতোতো এনেকুৱা দেখিছো এয়া এই তুমি তেনেকুৱা কলা এই কল পচলা এই খ এনেকুৱা বনোৱা দেখিছো। কলগছৰ এইটো ৰেপ বা এয়া ঔটেঙা মাছৰ জোলেৰে মাছৰ জোল। এনেকুৱা মানে এইবোৰ এ দেখিছোঁ। আৰু খায়ো নিজৰে ভাল লাগে ন এইবোৰৰ সোৱাদে বহুত।
আচলতে অসমীয়া খাদ্য বুলি ক'বলৈ গলে অ কোৱা কোৱা।
আহ আৰু পাছে এয়া
কোৱাচোন তুমি কোৱা।
অ আৰু চাবাচোন আমি বিহুৰ বিহু বুলি নহয় আচলতে আমি এনেও কেতিয়াবা জলপাম খাওঁ। ধৰি লওক সেই জলপানটো আমাৰ এটা অসমীয়া খাদৰ দৰে আজিকালি কিন্তু ল'ৰা ছোৱালী সেই জলপান নাখায় কোমল চাউলৰ জলপান সেইবোৰতো আজিকালি'ৰা ছোৱালীয়ে নাখায় দিলেও নাখায় তেওঁলোকে। তাৰ পাছত ম'ম' বেলেগ ফ্ৰেঞ্চ ফ্ৰাইজ সেইবোৰহে খাব। আৰু আমি আগতে আমাৰ মাহঁতে মাছ আনিলে আমাৰ ঘৰত ঔটেঙা টেঙা সেইবোৰে বনাইছিল কিন্তু আজিকালি দেখা পোৱা গৈছে নানানশ ধৰণৰ বস্তু ওলাইছিল। এনে মগজ সেইবোৰেহে যে খায় কিন্তু যিমান জুতি হলোও সেই মাছ টেঙাৰে খোৱাৰ জুতিটো কিন্তু অলপ সুকিয়া নে কি কয় তুমি?
হয় হয়।। ঠিকে কথা কলা আমাৰ মানে নিজৰ খোৱাদে ম নিজৰ যোনটো আমাৰ অসমীয়া খাদ্য আছে সেইয়াতে মানে আমি শুৱাদ পাও। আৰু তো আমি এইবোৰৰ আৰু তো আজিকালি তুমি দেখিবলৈ পাবা যে থালাৰো আজি বহুতে নবনায়ে ধৰা। আগতে তেনেকে আমাৰ আইতাহঁতে বা মাহঁতে বনাইছিলে কোনেও নবনাই আজি বেয়া পেকেটত কিনি আনে। আগৰ যোনবোৰ আমি সোৱাদ পাইছিলো পিঠা লাৰুট আৰু সেইবোৰ আজিকালি ইমান সোৱাদো নাথাকে চাবা। আগতে
কোৱা।
কি হবা আহ বাহিৰা মানে সেই নেকি ফেনৰ চাউণ্ড আহি আছে নেকি? বেলেগ নাই কিন্তু ময়েই আছো হয় আৰু কেনেকুৱা অহা নহয়। হয় আৰু চাবাচোন আজিকালি আমি ধৰি লও এখন ৰেষ্টুৰেন্টত গলো আজিকালি ল'ৰা ছোৱালীয়ে কিন্তু ত বেলেগ বস্তু অৰ্ডাৰ দিব ধৰি লওক কিয় বিৰিয়ানী হওক পোলাও হওক ম'ম' হওক কিন্তু আগৰ আমি আগতে কেনেকুৱা আছিল ভাতেই যেন খাব খোজো আমাক ভাতে যেন আমি এই ভাতে লাগে আমাক তেনেকুৱা। আগতে আমি সৰু থাকোতে মাহঁতে আলু পিটিকা ভাত এপিছ পিয়াজ দিছিল তেনেকুৱাও খাইছিলো কিন্তু আজিকালি ল'ৰা ছোৱালী কিন্তু তেনেকৈ নাহাই কিন্তু। নে কি কোৱা?
হয় হয় এইটোতো মানে বাহিৰা বস্তু কিমান পালা পোলাও এই বিৰিয়ানী ধৰা ইয়াতে ততৰ মম' লাগিব চাওমিন লাগিব এইবোৰ লাগিব। আগতে আমি আগতে মানে কি আমি এতিও মানে ভাত নহলে আমি চলিবই নোৱাৰো আমি মানে এ তিনি টাইম ধৰা আমি দুইটা হলেও মানে আমাক ভাতটো লাগিবই। এক টাইমত আমি কেতিয়া ৰোটি খাই দিব পাৰিম এনেকুৱা। ভাই কিন্তু আমাক দুইটাইমহলেও মানে ভাত লাগিবই। এ ভাত নহলে আমি চলিব নোৱাৰো, আৰু পাছে মিঠাইৰ ভিতৰত তোমাৰ প্ৰিয় মিঠাই কিনো?
হয় আচলতে মিঠাই বুলি ক'লে কালাকানটোৱে খাওঁ বাৰু। এনেই বেলেগ ইমান মিঠাই নাখাওঁ, আজিকালিটো জানাই ন তুমি সকলোৰে কেনেকুৱা বেমাৰ তত খনটে বেমাৰ বোৰ আহি যায়। সেইকাৰণে মই কালাকানটোৱে আহাওঁ পিছে তোমাৰ প্ৰিয়।
মৰটোৱে লালমোহনে ৰবা। মোৰ লালমোহনে ৰবা লালমোহনটো মানে। ঘৰতো বনাই খাব পাৰো যিহেতু আমি নিজৰ স্বাথ্য এ মানে ঘৰত বনালেও আমি। ভাল পৰিষ্কাৰে বনাব পাৰিম কাৰণ সিক বস্তুতমি বেছি বস্তু নালাগে যিহেতু। বনাওওঁতে নিজে বনাই খ খাব পাৰো কেতিয়াবা ধৰা মই কিনি খাওঁ কিন্তু বেছিভাগ মই ঘৰত। তে বনাইে খাওঁ ৰবা।
হয় হয়। আজিকি আমাৰ কেনেুৱা হয় আমাৰ জেঠীমাও বনাই কিন্তু দিয় লালমোহন আমাৰ জেঠীমা। বনাই আৰু চাবাচো তুমি আগতে আমাৰ মাহঁতে আঞ্জা বনাইছিল টেঙাৰ আঞ্জা হওক যি। কিনো আঞ্জাই হওক ইমান সোৱাদ আছিল কিন্তু আজি কালি। নহোৱা হৈ গৈছে যেন ধৰি লোৱা ঔষধ দিয়ে পাচলিব বিলাকত ঔষধ দিয়ে সেই সোৱাদ। নোহোৱা হৈ গৈছে কিন্তু টান ফলত মানুহ বিলাক যেন কম সময়তে ৰোগীয়া গীয়া হেন হৈ গৈছে নে কি কোৱা। তুমি।
। হয় হয় এইটো কথা ঠিকে ক'লা। মই এ দেখিছো আজিকালি মানে ধৰা তোমাৰ বেছিভাগে যদি। ভাত এ মাছ মাংস খাই দিয়ে নহয় তে। ধৰা গম পাবা যে চুগাৰ হলে কিবা মই নিজ মই নিজ। যেতিয়া পাইছো মোৰ দেউতাৰ ফলতে পাইছোঁ মানে এতিয়া মান দেতাই মানে বেছি ভাত খাব নোৱাৰে তেওঁৰ মানে ডেবেটছ আছে। যিহেতু এই ভাত খাব নোৱাৰে বা মিঠাই মিঠা মিঠা বস্তু খাব নোৱাৰে। মানে আজিকালি এইবোৰৰে বাহিৰা খাদ্যৰ বাবে বহুতৰ এনেকুৱা বেমাৰো হবলৈ দেখিছো আমি যিমান পাৰো। সেয়ে আমি নিজৰ ঘৰৰে অসমীয়া খাদেই খোৱা উচিত আৰু। বুলি ভাবো মই তুমি কি বুলি ভাবা।
হয় হয় হয় ময়ও ভাবো আচলতে কেনেকুৱা ম মছলা দি এশ প্ৰমান মছলা দি বনাই খোৱা। আলু পিতিকা ভাতে হওক ধৰিলে বা বইল কৰিও খাব পাৰি দাইল বইল কৰিও তেনেকেও খাব পাৰি। আচলতে আমি আজিকালি কেনেকুৱা হৈছে আমি দেখাই পাওঁ মোবাইলত আজিকালি বহুতেই বৰিল হোৱাও কৰি দিছে কিন্তু। সেনেকুৱা কাৰ আমি এসাঁজ হয়তো বহিল খাবও লাগে নিজৰ দেহটোৰ কাৰণে ভাল। পিছে তুমি বইল খোৱা নে।
হয় বইলটো মই এেনেকৈ ইমান নাখাওঁ ৰবা কেতিয়াবা আৰু। ঘৰত বনালে খাওঁ আৰু কিন্তু বেছিভাগ নাখাওঁ আৰু। অ দে মানে কি মইও দেখিছো। এনেকা টিভিবোৰ বা আজিকালি সামাজিক মাধ্ম ব্যৱহাৰ কৰাৰ ফলত। দেখিছো ৰিলচবোৰত দেখিছো যোনবোৰ মানে এ এক যোনবোৰ মানে চিনেমাৰ হিৰো হিৰইনীবোৰ থাকে সিহঁতেও মানে এনেকে বইল বইল কৰি কৰি খায় বহুতো বস্তু। দেখিছো আৰু সেইবোৰ এতিয়া খাৱা আৰু আমিও আৰম্ভ কৰিব লাগিব। আৰু ভাল ভাল বস্তু বোৰ যিমান আৰু এইবোৰ জাংক ফুড বোৰ আমি এৰি দিব লাগিব।।
হয় হয় পিছে তুমি কলডিল ভেলেচি এইবোৰ খাই পাইছানে।
অ অ মই কলডিল খাই কলডিল খাই। পিছ এয়া আহেলেচিনাাক কি গলা এইটো পোৱা নাই কলডিল কলডিল ভজা আৰু চাক। চাটনি খাই মোৰ বহুতে প্ৰিয় মানে। কললিত ভজা আৰু চাটনিটো মানে বহুত প্ৰিয় আৰু ভাল লাগে খাই মোৰ। তোমাৰ।
আৰু আৰু চাবাচোন। আহ আগতে আমাৰ আগতে বুলি নহয় এতিয়া বাৰু বিহুত আমাৰ বহাগ বিহুৰ সময়ত। এশ এবিধ শাক খাই সেই নিয়মটো এতিয়াও আছে তোমালোকৰ ফালেও আছে। চাগে কিন্তু এশ এবিধ হাক নাই সেই।
হয় সেই শাকৰ সোৱাদটো আচলতে কি কয় বুজাব নোৱাৰো মাছ মাংসও কিন্তু আমাক। হৰুৱাব নোৱাৰে সেই হাতখনক নে কি কোৱা।
হয় মোৰতো তাৰে ভিতৰত প্ৰিয় ধৰা ঢেকীয়া শাক বা। এইয়া খুতুৰা শাক কিন্তু মই অলপ এনে আৰু বেয়া পাও আৰু এই এই শাকটো এইটো কি কয় ব্ৰাহ্মী শাকটো অলপ বেয়া পাও আৰু এনে বাকী বাকী গোটেইবোৰ শাকে ভাল পাও
হয় হয় কিন্তু ব্ৰাহ্মী শাকটো আমাৰ মগজুৰ কাৰণে উপকাৰী আচলতে অলপ তিতা লাগে বাৰু বা ক্ষ্মী শাকটো আচলতে আমি শাক খাব লাগে কিন্তু আমাৰ কাৰণে উপকাৰী সেইটো আৰু চাবাচোন তুমি আজি নানান ন ধৰণৰ শাক পাচলি আছে আজিকালি শাক পালেং শাক লাই শাক তুমি পালেং শাকেৰে মাছ বনাই খাই পাইছানে
অ পালেং শাকে মাছ গাহৰি এনে মানে এনেবোৰ খাই পাইছো আছে আজি তোমাৰ লগৰ আলু আলোচনাটো কৰি ভাল লাগিলে প্ৰিয় খাদ্যৰ ওপৰত
পৰাও বহুত খিনি শিকিলো চাগে তুমিও মোৰ পৰা শি চাগে মই ভাবিছো আৰু আজিলৈ বাৰু এৰিছো হয় আজিলৈ এৰিছো বাৰু ধন্যবাদ হয়